অ'।
অ' আইতা। এইকনতে ইমান মাখি পৰিছে চাহি আহ। অহ'।
আমিযে ক'বাত যাওঁতে, যেতিয়া মাচটাৰ্ছ পাছ কৰাৰ পাছত
প্লেনিং, প্লেনিং হৈ থাকিব আকৌ।
কোনটো প্লেনিং।
ফুৰিব যোৱা, দাৰ্জিলিং যোৱা, মিজোৰাম যোৱা।
মইতো গুৱাহাটী সেনেকে চান্স পাওঁ তেনে খুব ফুৰিছোঁ।
তুমি যে খুব ফুৰিলা আকৌ।
গুৱাহাটীখন একে খুব ফুৰিছোঁ আৰু যিমান পাইৰিছোঁ হেঁপাহ পলোৱাই।
চাবলৈ বাকী আছে নে আৰু কিবা গুৱাহাটীত?
আৰু আছে আছে আৰু আছে আৰু অপৈত উঠিম এবাৰ গৈ।
এই যুবিন ক্ষেত্ৰতো হেৰিত হে আছে। অ'।
গুৱাহাটীতে পৰে, কামৰূপ ডিষ্ট্ৰিকে পৰে।
এতিয়া সোণাপুৰলে জুবিন ক্ষেত্ৰলে যাবলে হা গুৱাহাটীৰ পা কোনটো চাইডে আহিব লাগিব তোমালোকৰ ফালে অহা চাইডে নে এইটো চাইডে অপজিত
ইফালে ইফালে জালুকবাৰীৰ পা গলে সিফালে যাবগৈ লাগিব একে লাষ্ট মানে। কামৰূপ ডিষ্ট্ৰিকৰ সীমা আৰু।
অ'।
ও তোমালোকৰ জি এছ অ' কি এ জি এছ তৃষ্ণা নহয় জানো তিহুৰ?
আম
সেইজনী আমাৰ জনী হেৰি আছিল চিনিয়ৰ আছিলে। স্কুলত, উম। আমাৰ আকৌ জি উৰ জি এছ এ জি এছ বুলি ক'লে একদম ফেমাচ আৰু গোটেই অসম খনে চিনি পায়।
তাৰ পৰাই বৈ গল।
হম?
ফিউচাৰ নাই।
কি কৈছা?
মাতটো ভালকে আহা নাই, কি কৈছা? এ সৰু পোৱালি এটা আছে আমাৰ চাইদৰ ৰুমত কান্দি আছে। মাক ক'বালৈ গৈছে।
হুম?
কি কৈছা? হা হা?
মাৰ তো-তোমালোকৰ ঘৰৰ ওচৰ ৰুমৰ ওচৰতে যে হেৰি নাৰ্ছ এজনী যে প্ৰেগনেন্ট হৈ আছিলে।
অ'।
গলনে নাই অ' পে বাচ্ছা পালে নে নাই? এতিয়া গল নেকি? গল নেকি? সেই ছোৱালীজনীয়ে নেকি?
এ সেই ছোৱালজনী কান্দা নাই এইটো বেলেগ এটা পোৱালিয়ে কান্দি আছে। অ', তুমি কোৱাাতটো অ', তুমি কোৱা নহয় বেলেগ বেলেগ তুমি যিটো কথা কৈছা সেইটো হেৰি সিহঁতে অহা নাই এতিয়ালৈকে মানে ছুটিত আছে।
উম। তোমালোকলে যে ৰুমৰ ওচৰত যে এসপ্তাহ মানৰ কাৰণে যে ৰুম লৈছিলে? এসপ্তাহ, কোনো মানুহ-চানুহ
অ'! আহিল, সিহঁত পোৱালিটো কান্দি আছে, এতিয়া।
হোঁ?
অশান্তি হোৱা নাই নে ৰাতি-ৰাতি মানে?
নাই, ৰাতি নাকান্দে। ‌ এতিয়া মাক ক'ৰবালৈ গৈছে, সেইকাৰণে কান্দি আছে চাগে।
কি কৰে মানুহজনী, নাৰ্চিং কৰে নেকি, মাকজনী এই বাৰু?
উম, উম, নাৰ্চিং।
গোটেই নাৰ্চখিনি ভৰ্তি হৈছেগে।
উম।
তাৰপিছত এতিয়া, প্ৰফেচাৰ ওলাব তাৰপৰা।
প্ৰফেচাৰ কোন? ইছ ৰাম! ইয় মই ন কম আৰু অ' এইবিলাক সপোনৰ কথা মানে।
বেলেগ দেশ এখনত এইবিলাক কথাই ভাবি-শুনিয়ে, এনেকুৱা লাগে, বেলেগ দেশ এখনত জন্ম লোৱাহে ভাল আছিলে, অ'।
অ' বেলেগতো দুখীয়া মানুহে, নাইছিলে, আমেৰিকা-চামেৰিকাত যে।
তেনেকুৱা বোৰত কি আৰু মানুহ জন্ম হৈয়ে মানে, কপাল লিখি লৈ আহে। আৰু আমাৰ ইয়াত জন্ম হোৱাতে পাপ।
উম, অ' চোৱানা, আমাৰ লগৰ আধা সৈ কোৱা?
অ'! আমাৰ মাষ্টাৰ ওচৰততো চবৰ হাতে-হাতে আইফোন, লগৰ।
উম, তাত মানে, কিবা কৰিছিলে, কি কৈছিলে?
অ' তাত বোলোঁ, জন্ম হৈয়ে মানে, সিহঁতৰ গভাৰ্মেণ্টে চব দায়িত্ব। জন্ম হ'ব, হস্পিতেলৰ বিল লৈকে।
আৰু আমাৰ, দিব লাগে উল্টাই।
পঢ়া-শুনা খৰচ-পাতি চব কিমান ফেচেলিটি। আৰু আমাৰ, উল্টাই দিবহে লাগে।
সেইটো বাত দিয়া না? আমাৰ চোৱাচোন, আমাৰ।
উম।
কোৱা কি কৈ আছিলে?
অ'! আমাৰ ইয়াৰো আইফোন এটা আছে নহয়, নতুনকে লৈছে। উম, আইফোন এইটো, ছিক্সটিনটো। আইফোন ছিক্সটিনটো লৈছে, বেছি দিন হোৱা নাই তোমাৰ, এমাহ মান হৈছে লোৱা।
তুমি থাৰ্টিন এটা ল'ব ক'বা।
উম, নালাগে। মোক সেইদিনা কি কৈছে, জান নাই! তুমি আইফোন এটা লৈ লোৱা? মই বোলো পইচাটো তুমি দিবানে, এনেকে ক'লো নহয়! তাৰপিছত, মোক কৈছে, মই আধা দিওঁ, আধাটো তুমি মিলোৱা। উম, নালাগে, পিছত বোলোঁ, বদনামটো লবলে নাই, পইচা খালি বুলি। উম!
লৈ লোৱা, আইফোন থাৰ্টিন ল'বা দেই ল'লে।
ফটো উঠিবলে নে কি?
অ'!
এইবাৰ মই, ঠিক ফটো উঠি আহিম ৰ'।
ফোন থাৰ্টিন যেতিয়া ফটো, সেৰি ভালেই নালাগে।
এই, জোনমণিটো নাছিল জানোঁ, থাৰ্টিন?
ফ'ৰ্টিন আছিলে, তাইৰটো।
তাৰ বয় ফ্ৰেণ্ডৰহে আছিল ন থাৰ্টিনটো বাও আমানৰ আছিল নিকি
নাজানো
উমহুম উম
উম
এই এইটো যে বি ছিটো থাৰ্টিন হয় আৰু কাৰ কাৰ আছিল থাৰ্টিন অ আমাৰ লগৰ এটা
কিবা আইফোন টো যে থাপি টাইপৰ হল জানানে নাই চবৰ হাতে হাতে
আমা নাই কিন্তু আমাৰ হাতত নাই যে বেয়া লাগে
উম হ'ব দিয়া থোৱা আৰু এই চাপি বস্তু নলও বুলি সান্তনা দি থাকা মনতে বুজিছা নহয় যে এনড্ৰইড বহুত ষ্টেণ্ডাৰ্ড কাৰণ অ অফিচৰ ৰেংকৰ মানুহৰ হাতত এনড্ৰইড থাকে ত' আমি কিয় সেই চাপৰি ফোনটো লওঁগে উম
আজিকালি আই মানে যিহত স্মাৰ্ট মানে ন সিহতি এনড্ৰইড সিহঁতি আইফোনো নলয় এনড্ৰইডও নলয় সিহঁতি চেমচাং গেলেক্সি লয়
অ সেইটোয়ে চমচং টো ভাল তো আইফনতকে বহুত ভাল সেটো আইফনটো এটা ক্ৰিয়ে কন্টেন্ট ক্ৰিয়ে টাৰবোৰৰ কাৰণে ভাল
অ কোৱালেটি ভাল আছে যে
উম এনে ভিডিঅ' চিডিঅ বনাই কিনে পইচা আৰ্ণ কৰিব কাৰণে ভাল আৰু
আমাৰ যোনবোৰ নাইয়ে মইতো নি মোৰ ইনষ্টাগ্ৰাম একাউণ্টো প্ৰাইভেট কৰি থৈ দিলো
কিয়
প্ৰাইভেট লাইফ এটা কটাম বুলি ভাবিছ নেকি তুমিতো চাগে খুব পঢ়িছা ন অ ঘৰ এৰি
পঢ়া নামত মই গালি খাই আছো একো চেহো পঢ়া নাই অকমান পঢ়ো আকৌ হেৰি হয়
যাব
উম যাই
ডাইৰেক্ট চল্লিশ হাজাৰ টকা
ডাইৰেক্ট আৰু পঞ্চল্লিশ হাজাৰ টকাহে পালে আৰু বোলে প্ৰিয়ংকাই মাহে মাহে দিবা আৰু তেতিয়া আই ফোন এটা ল'বলৈ তেতিয়া ডাইৰেক্ট বোলে আইফোন যেতিয়া যে আইফোন ছেভেনটিন
অ আমি যে কথা পাতিছ যোনে ফাৰ্ষ্ট হৰি কৰিব সি আই উম চাকৰি কৰিব সি গিফট এট দাদা দিব দামী দামী
উ তাতকে সহজ আইডিয়া এইটো পি এইচ ডিটো চেণ্টেলত লৈ লোৱা ন হেজাৰকে পাবা নহয় ই এম আইত আইফোন লৈ লোৱা।
হয় উম আমি আমি যে তুমি স্বাস্থ্য বা ঠিকেই হল আই ফোন এটা লোৱা মোক আই ফোন এটা দিবা। যদি মই কৰিম মই এটা লম তুমি এটা ল'বা
উম
এনেকে কৰিব দিলে ফাৰ্ষ্ট কাৰণ এতিয়া আমাৰ আইফোন কিনাই অকাদ নাই।
হাহ
মই কেতিয়া আই ফোন এটা লম কেতিয়া ফটো মাৰিম আইফোন যোনে যোনে লৈছে না এণ্ড্ৰইডৰ পৰা আইফোন যোনে যোনে লৈছে সিহঁতৰ আগতে ফটো মাৰা চখটো বহু উঠিত আইফোন পোৱাৰ পৰা মোৰ ফটো স্পেচ নাই কিবা নাই টাইপ ফোনটো এনেকা অ তেনেকা এনেকাহে তেনেকাহে কিন্তু নিজৰ কাৰণে ঠিকেই কিন্তু বেলেগে মাৰিবৰ কাৰণে চাই থাকিব লাগে বাহিৰৰ ফোন
অ তেনেকুৱা কৰে আইফোন লৈ চবেই তেনেকুৱা কৰে স্পেচে নাথাকে সিহঁতৰ
নিজৰে কাৰণে থাকে দিনে ৰতিয়ে ভিডিঅ ফটো মাৰি থাকিবৰ কাৰণে
উম
মইতো মইতো মই ভাবিছিলো মই নামটো মেনচন নকৰো মইতো ভাবিছো মই হেৰি কি কয়
তাতে বিচনীখন আছে বিচীখন উম, তাতে আছে বিচনি যোৱা
এদিনে যি পালো আৰু। এনে নিজৰ মাৰি থাকিব ফটো স্পেচ থাকে
হম?
এ এ নিজে মাৰি ফটো মাৰি থাকিবলে স্পেচ থাকে বেলেগে মাৰিব কাৰণে স্পেচে নাথাকে
এনেই এনেই মানে দিবলৈ মন নাই, সেইটোৱে। মানে ডাইৰেক্ট ক'ব নোৱাৰি ন নিদিওঁ বুলি ফটো মাৰিবলৈ সেইটোৱে।
অ কিমানো ফটো মৰা মই পাছত বোলে আমিও তেনেকুৱা হল গলো আমি আমি লোৱাৰ পৰা লোৱাৰ পাছত ন আইফোন ট্ৰেনণ্ডিঙে‌ চলি যাব নেকি।
গুচিয়ে যাব উঠিয়ে গ'ল বোলে আইফোনতকেও ওপৰত কিবা আহি গ'ল বোলে
হেৰি বোলে আমি বোলে আইফোন থাৰ্টিন লৈছো বোলে বেলেগে বোলে হেৰি আইফোন ছেভেনটিন প্ৰ মেক্স এইটিন প্ৰ মেক্স লৈ আছে বোলে।
উম তেতিয়া ভাল হ'ব।
আমি ট্ৰেন্দিঙৰ পাছে পাছে চলো।
উম